এ কি কৰিবা আৰু।
শুই আছো, ভাল লগা নাই ন ভৰিটো।
অ', কি কয় তোমাৰ বোলে কিবা ভৰি নে কি কাটিলে বোলে হয়?
অ'।
আইউ দেহি ক'ত কাটিলে?
ভৰিত কাটিলে ভৰি দুখ পাইছো উম।
বেছি কাটিলে নেকি?
বেছিকৈ নাই কটা অলপেই কাটিছে বাৰু। কিয় বেছিকৈ কাটিব লাগিছিল নেকি?
অ', হয় নেকি!
তুমিয়ে কৈছা অ' কি কাটিব লাগিছিলে?
অ', নাই অকণমান কিমান মান কিমান মান কাটিছে মানে?
অলপ অলপ।
অ', মানে আৰু অকণ বেছি কাটিব লাগিছিল তেতিয়া ভাল হ'ল হৈ ন?
কি মানে?
অকণমান মানে নাই অলপমান বেছি হয় ভাল হ'ল হয়।
হয় নেকি?
অ'।
ইমান কষ্টকৈ খাই খাই তেজকণ আনিছোঁ তুমি যোৱাটো চিন্তা কৰিছা।
তাকে আৰে খুৱাই দিম না মই তুমি কিয় টেনশ্যন লৈ আছা।
অ', আই ইহহ এদিনত এদিনত তেজ নাহে নহয়।
কিয় নাই হে আহিবতো।
হম।
এদিনতে আহিব তেজ টেনশ্যন ল'ব নালাগে তুমি।
এনেই মানুহজনী কমজুৰি আৰু তুমি মোৰ তেজকণ নিয়া ধান্দা কৰি আছা।
অ', নাই মই হাতীটো নিচিনা যে দেখিবলৈ।
লাগিছে দেখাত।
অলপ মোৰ পৰা দি দিম দিয়া।
অ', ধেৰ মাংস আছে নহয় তোমাৰ গাত!
তাকে অভাৰ হৈ গৈছে। অ', অভাৰ হৈ গৈছে যে।
অভাৰ হৈ গৈছে চম্ভালিব পৰা নাই কাক দান দিয়ানো।
উম, তাকেই।
মানুহ পাইচা নে নাই দান দিয়া মানুহ?
এই দাম দিয়া নাই মানে এনেকৈ নাই এই কি কয় কোনো নলয়ে দেখোন এতিয়া তাকেই তুমি লবা নেকি সেইকাৰণে মই সুধিছোঁ?
অ ড'নেট কৰি আছা মানে ন?
অঁ অঁ অঁ মানে মই মানে মানুহৰ অলপ ভালটো ভাবোঁ ন।
অঁ কিবা অফাৰ চফাৰ আছেনে?
অফাৰটো কি ক'বা আৰু অফাৰ। অফাৰটো জানাই দেখোন আৰু কি অফাৰ দিওঁ কিবা এটা দি দিবা মোক বাচ হৈ গ'ল। ইমান মই ইমান অ ইমান টেনচন নলওঁ। তাকেই! !
অঁ দিয়া পালেই হ'ল আৰু কিবা এটা মানুহৰ কিবা এটাই ভালা হৈ আছে মইনো কিয় নকৰোঁ।
সেইটোৱেতো
ঠিকেই ঠিকে তুমিতো খাই থাকিলে তুমি হৈ যাবা আমাৰটো নহয় ন। আমাৰ দিগদাৰ হয় বুইছা? ইমান ভাল ভাল বস্তু খালেও একো দাল নাই।
উম তাকেইটো
কিন্তু কৈ অফচোচ কি বাত নেহি হে।
হয় নিকি?
যেনেকুৱা দিছে আৰু তেনেকুৱা কি কৰিবা।
উম!
হয়নে নহয় তুমি যিমানে নোখোৱা কিয় আৰু সৰুৰ পাই এনেকুৱা আৰু কৰিবা কি?
তাকে হে মোৰ বহুত ভাল লাগে মানে তুমি এনেকে যে বুজি, পোৱা মোৰ কথা মানে এনেকে তুমি মোৰ কথা বুজি পোৱা না বহুত ভাল লাগে মানে।
ই আই এ বুজি পাওঁ।
একদম মানে মোৰ মনটো যে বাগিচা বাগিচা হৈ যায়।
উম বাগিচা নিচিনা হৈ যায় নেকি?
অঁ তাকেই
আৰু এতিয়া ইমান গৰম ইমান গৰমত মানুহ বিলাকে কাম কৰি আছে পথাৰত।
তাকে তোমাৰ টেনচন লাগিছে নেকি তুমিতো বিন্দাছ ফেনৰ তলত শুই আছা চাগৈ
তাকে মোৰ টেনচন লাগিছে কাৰেণ্ট কন এনে গৈ আছে। মা দেউতাহঁতে পথাৰত কাম কৰি আছে
অঁ হয় নিকি
অ তুমিতো ঘৰত বহি পেলাই খাই লৈ বহি আছা
নাই মই ইয়াত চোৱা মই বহি আছোঁ এইকাৰণে কোনোবাই মোক যদি কয় কাম আছে মোক ক'ব ন মই যাম তেতিয়া তুমি কথাটো কিয় বুজি নোপোৱা
অ
এতিয়া মই এনে বহি আছোনি কোৱাচোন মইত কিবা কামত বহিছে কোনোবাই কব'ই অই আমুকত যাও বল বা কিবা কাম আছে বৈচোন পাঁচ মিনিটৰ কাৰণে ত সেইবিলাক যাব পাৰিম না মই উম তাকেতো এতিয়া তুমি কেনেকে যে বুজি পোৱা নহয় মো কথা বেয়া লাগি যায় দেই সেনেকে মনটো দুখ লাগি যায়
ইচ
একদম চকু পানী ওলাও ওলাওঁ অৱস্থাত আছোঁ মানে মই
এছ ইমান দুখ লাগিল নে
তাকে তুমি আৰু মানে কেনেকে কৈ দিলা ন কথাটো
হয় নেকি এ নেটৱৰ্কটো বহুত বেয়া বুইছা তোমাৰ মাতটো ফাটি ফাটি আহিছে বহুত
হয় নেকি
কিয় জানো আজি নেটৱৰ্কটোৱে প্ৰব্লেম দিছে
এই গৰম দিছে যে, সেইটো কাৰণে মানে অলপ মাতটো সেইকাৰণে আহিছে নেকি।
ঠিকে কৈছা গৰমৰ কাৰণে চাগে নেটৱৰ্কো পাহৰি গলে কোনফালে যাব লাগে।
অঁ' সেইটোৱে তো। কি ক'বা মানে, এইটোৱে যেনেকে- তাকে, তোমাৰ ভৰিটোৰ নিচিনা হ'ল।
কি মানে?
জেগাত ভৰি দিব লাগে বুলি ক'ৰবাত থে দি দিলে ভৰিত সেই কাৰণে কাটিলে।
হয় দিয়া, মই গম নাপাওঁ ন। সোমাই আছিলে, মাটিত সোমাই আছিলে যে ভাগা চিচাবোৰ। ভৰি দি দিলোঁ মই ভাবিছো থ কিবা পৰুৱাই-চৰুৱাই কামুৰিলে। তাৰপিছত অকমান পিছতেহে গম পাওঁ বাহ ইমান ধুনীয়াকে গৈ আছে তেজটো।
ধেৎ তেৰিকা মই এই আগতে গম পাহে- অঁ তাকে মই আগতে গম পোৱােই তোমাৰ চোতালত বাগৰি ফুৰিলোঁ হয়। ক'বাত লাগিলে মূৰে গাত লাগিলে হয়।
ই আই উ।
উম'
আৰু নাপালা আৰু।
নাই মানে।
উম' তাকেহে, জিটি মানে হেৰি চেৰি খোৱা নে নাই? এইবিলাক যোনবিলাক খায়।
সেইবিলাকতো মানে এতিয়া কি কৈ- তুমি কোনটো বা কথা কৈছা? এতিয়া বস্তুটো বহুত আছে।
জানা দিয়া, কি কি খায়?
উম এ নিচাল। এ নিচা লাগা-
নহয় নহয় নহয় নহয়, ৰঙা হৈ যায় যে মুখখন।
অ' সেইবিলাকতো মানে এতিয়া তো আমিতো খাবই লাগিব ন, নাখালে ক'ত হ'ব?
অঁ' আমি নাখালে কোনে খাব ন? আমি খাই আছো কাৰণেতো পৃথিৱীখন ৰক্ষা হৈ আছে।
আমি খাই আছোঁ কাৰণে এতিয়া বিজনেছটো সিহঁতৰ ঠিকেঠাকে চলি আছে। তেতিয়া যদি আমি নাখাওঁ, কি হ'ব কোৱা।
উম' উম' ভাল চলি নহ বিজনেচটো, আৰু উন্নতিও হৈ আছে আৰু অকমান, পইচা পাই আছে।
অঁ' নোকে বিল্ডিং বনাই আছে, আমি মাটি ঘৰত সোমাই আছো বাচ কিমান ধুনীয়া।
হয় দিয়া। তুমি যদি একেটা পইচা দি দি গোটোৱা তে তুমিও বিল্ডিং- খাৰা কৰিব।
আৰে এতিয়া, এতিয়া চোৱাচোন। এতিয়া মই মোৰটোৱে যদি চাওঁ সিহঁততো কোনে চাব কোৱাচোন?
ইহ।
এতিয়া ইহঁতৰ বিজনেছৰ কথা ন' এতিয়া বিজনেছৰ লছ হৈ যায়।
লছ হৈ যাব, এই বহুত দুখ লাগিব দেই, ভাল ভাবিছা তুমি কিন্তু।
মই মানে মানুহৰ যে মানে বেয়াটো কেতিয়াও নিবিচাৰো বুইছানে নাই।
তুমি অলমান পাৰিলে বেছিকে খাবা।
এই বেছি খাব নোৱাৰে, বেছি খালে মানে একেবাৰে মোৰ এক্সপায়াৰ ডেট হৈ যাব যে, সেইটো কাৰণে মানে অলপ ভয় লাগে।
এক্সপাৰী ডেট হৈ যাব, অ' সেইটোও হয় বাৰু অকন কম কমকে খাবা।
তাকে এতিয়া যেনেকে তোমাৰ যদি এতিয়া মই এতিয়া কথা পাতিছোঁ, পিছত বোলে নোহোৱা হৈ গল, তুমি অলপ মিচ চিছ কৰিবা না, অ বেচাৰটো ক'ত বা গ'ল কেনেকৈ বা আছে। সেইটো কাৰণে মানে এতিয়া খবৰ খাতি লৈ থাকিবলৈ ভালে থাকিব ন।
একো নাই ওপৰত গৈ ষ্টকত থাকিবা ময়ো গৈ গুচি যাম। কোনোবা পাকত। খবৰটো লৈ আহিমগে আৰু।
অ' সেইটোটো ন।
উম' বাছ চিনি পালেই হ'ল আৰু পিছলে।
আৰে মই পাই যাম, তুমি এতিয়া মইতো চা, মই মানে ভাল ভাল বস্তু খাওঁ, মোৰ নাপাব পাৰোঁ বাৰু ঠিক চিনি
অ'আই অ।
এতিয়া, তুমি বাৰু মানে তোমাৰ এতিয়া ভাল ভাল বস্তু নোখোৱা তুমি যিহেতু
অঁ সেইকাৰণে এনেকুৱা মোৰ অৱস্থা।
তাকে চিনি পোৱাত অলপ অসুবিধা হ'ব মোৰ।
অ 'তোমাক চিনি পোৱালে অলপ মানে সুবিধা হ'ব ন।
আ দেই অ সঁচাকৈয়ে।
অ' ইমান মাংস আছে তোমাৰ গাত।
উম' সেইটোৱেটো।
দিবও পাৰা চোন বেলেগক দান ন'।
তাকে, এতিয়া মানে কোনো নোখোজেই মোৰপা দেখোন।
মায়ে কয় নহয়, তুমি যে বহুত অভাৰ অভাৰ শকত।
এ একেবাৰে মানে কি ক'বা। মানে বিছনাখন শু নহয় বিচনাখন জোলনা নিচিনাকে ওলোমি একে বেকা হৈ যায়গৈ। এতিয়া মই মোৰ গাতনো কি ভু'ল। মই শুও না বিছনাখন এতিয়া বিছনাখন বেকা হৈ যায়। মাহতে হে মোৰ গাঁৰ ওপৰত উঠি থাকে হি।
ই ৰাম। ই
এই কাৰণে মাই মোক অঁ এতিয়া মাহঁতে মোৰ লগত নুশুৱে, মই মাটিত শুও। এতিয়া মাটিত শুওঁ, এতিয়া কি কয় পকাখন ডবি গৈছেগৈ দেখোন।
কি এতিয়া মানে পকাত শুবা তুমি বুইছা, বিছনাখন ভাঙিলে আকৌ মাহঁতে নোৱাৰিব ন বনাব।
তাকে, মাজতে গাড়ী এখন ললোঁ, এতিয়া গাড়ীখন মানে চলাওঁ। মই য'তেই যাওঁ তাতে পামচাৰ হৈ, তাক কি কি মোৰে গাত কিবা আছেনে, নে গাড়ীখনৰ তাতে কিবা আছেনে।
নাই নাই তোমাৰ গাত একো নাই, গাড়ীখনৰ গাতে কিবা আছে।
তাকেইতো, এতিয়া মানে মাক ক'লো মই ল'ব সময়ত নোচোৱালি নেকি? চোৱাই চিতি, চাই চিতি ল'ব লাগে ন।
উম কমজুৰি দিছে।
উম' তাকেই কবা।
পাৰ্ছবোৰ ডেমেজ দিছে।
তাকে।
তাকে তোমাৰ পাৰ্টছবোৰ ঠিকে আছে যে, সেইকাৰণে মানে সহ্য কৰিব নোৱাৰিলে।
কি কলা নেকি, মই বুজ মানে এইবিলাক কথা মই ডিমাগত নাহে বুইছে নে, কৈ দিবাচোন ভাল লাগে।
এ ভাল লাগে।
মই দিয়া। ধেত তেৰিকা দেমেছ মাল
বাকী তোমাৰ কি কয় তেজটো ৰখিছেনে গৈ আছে
কিয় গৈ থাকিব লাগিছিলে নেকি
চোৱা এনেকে কলান মই তোমাৰ লগৰ হিচাপে কৈছোঁ যাতে কিবা হৈছে ময়ওতো জানিব লাগে ন বিচাৰলে মইও গ'ল তুমি জানাই দেখোন মই গাঁৱলীয়া ডক্টৰ বুলি
অ যিকণ টেজ আছে সেইকণো নোহোৱা কৰিবা তুমি
এ এনেকে ক'লা নে তুমি
উম
মই কিমান মানুহ ভাল কৰোঁ
এ তহত কি কি বেজি আছে সেইটো ক
ঘোঁৰা বেজি আছে গৰু বেজি আছে কুকুৰ বেজি আছে তোমাক কোনটো লাগিব সেইটো কোৱা
কুকুৰ বেছি নালাগে ঘুৰাৰ বেছি টো দি দে অহ হি হি
তুমি যোনটো লাগে সেইটো ক'লেই হ'ল
হাতী বেজিও নালাগে দিয়া
অঁ এতিয়া তোমাৰ কাৰণে মই মানে এটা নতুনকৈ বেজি আৱিষ্কাৰ কৰিব লাগিব বুজিছেনে নাই
শকত হোৱা
এই শকত তুমি টেনশন ল'ব নালাগে বুজিছা ন নাই ছেকেণ্ডতে ছে ছেকেণ্ডত শকত হ'বা পূৰা
এই ষ্টকত ঢেৰ আছে নেকি মাংস
উম আছে বহুত আছে উহুম
কাৰ কাৰ পৰা কাটি কাটি থৈছা
এই থৈ দিয়া আছে মানে মই মোৰ গাৰ পৰা মানে মই কি কৰোঁ জানা মোৰ বেছি হৈ গ'লে আকৌ মই থৈ দিওঁ অকণমান চ' আকৌ বেছি হ'ল ফ্ৰিজত এতিয়া ফ্ৰিজত থব লাগিব ন এতিয়া গৰমততো গোন্ধাই চুধাই যাব পাৰে ন এতিয়া যেনেকে তুমি এতিয়া ৰাতি কিবা গ'ল তোমাৰ ৰাতি ভাত বা ভাজি কিবা থাকি গ'ল তুমিতো ফ্ৰিজত ভৰাই থবা ন
অ
ত' সেইটোতো কথা এতিয়া ফ্ৰীজত নথলে তাকে এতিয়া ফ্ৰিজত থ'ব নোৱাৰিলে এতিয়া ওৱান টাইম হৈ যাবগৈ
এ ৰাম
মানে বহুতখিনি চিন্তা কৰিব লাগে এই কাষ্টটমাৰ কি ক'বা একে শুবও শান্তি নাই জানা একদম হাওঁ হাওঁ মাও মাও লগাই থাকে আহি
হয় দিয়া ডক্তৰ হলে এনেকুৱাই বুজিছা
তাকেইটো
চুতি নাই ডক্টৰৰ
তাকে
ঘূৰাৰ বেজিটো চাগে অলপ বেছিকে দিয়া সেইকাৰণে আহে
অ বৰ পচন্দ কৰে মানুহবিলাকে কিয় বা একদম মোৰ পৰা চকু মুদি বিশ্বাস কৰে
হয় নেকি ঘূৰাৰ বেজীটোহে বেছি পছন্দ কৰে।
সচাকৈয়ে।
বাকী পছন্দ নহয়।
এনে পছন্দ নকৰে আকৌ।
মাক কেতিয়াবা দি পাইছানে নাই বেজী?
কাক।
মাহঁতক।
এই মায়ে মানে মোক কিয় বিশ্বাস নকৰে জানানে তুমি? এই মায়ে মোক সৰুৰ পৰাই বিশ্বাস নকৰে এতিয়া মই যদি এতিয়া- মই মানে কি হ'ল ক্লাছ ছিক্সত মানে হেৰি, আমাৰ এক্সাম চলি আছিলে তেতিয়া মই- মানে পাছ হৈছোঁ মাক আহি কৈছোঁ মা মই পাছ হৈছোঁ মায়ে মোক বিশ্বাস কৰা নাই নহয়।